হেল্ল'
অঁ কি কৰি আছ?
আছে নেটট?
মই এনে বহি আছোঁ।
অঁ ভাত খালি?
ভাত খোৱা নাই এতিয়ালৈকে খামহে, মই কি ৰাতি ভাত নাখাওঁ, দিনতে আজি বহুত খাই দিলোঁ মানে।
অঁ, অঁ, আচ্ছা!
উম দিনতে দুবাৰো খাই দিয়া হ'ল যে, সেইকাৰণ নাখাওঁ আৰু।
উম
উম, তই খালী ভাত?
উম খালো।
কি হে খালি?
ভাত মাংস
মাংস?
উ ম
উম, ঠিকে আছে।
তা পা বৰষুণ এৰিলে নে?
বৰষুণ এতিয়া এৰি লাগে বাৰু দেই, মই ওলাই যাম বুলি ভাবিছিলোঁ আকৌ ওলাই যাব লগে নহ'লে। বহুষুণত যাব
কোনে ই এই ৰাতিখন?
এনে এনেই ম'ম' চাওমিন কি বা কিবি খাবলৈ ওলাই যাম বুলি ভাবিছিলো।
জিম কৰি সেইবিলাক খাই থাকিলে হ'ব জানো?
নাই মই ইমান নাখাৱেই এইটো এই আজিহে বহুত দিন মূৰত খাম বুলি ভাবিছিলোঁ।
অঁ, অঁ
উম, তই এতিয়া তোৰ হেৰি ওৱেট- চুৱেট বাঢ়িছে নে নাই?
দুই কেজিমানান বাঢ়িছে নেকি, ফৰটি ওৱান উ অকণমান,
আচ্ছা,? তই কিমান ওজন হবি
ফৰটি ৱান।
তোক কঁও নেকি তই এনে কি ডায়েটিং টো কি ডায়েটিং কি কৰিব লাগে কওঁ নেকি? মানে কি কি কৰিলে ৱেট বাঢ়িব? মানে কি কি কৰিলে ৱেইট বাঢ়িব সেইটো কওঁ নেকি বোলো? তই সেই ৰাতিপুৱা শুই উঠি,
ক কলেহে ভাল উম
অ', ত ৰাতিপা ৰাতিপুৱা শুই দি ব্ৰেকফাষ্টটো সেই খাবি 'ত ঔচ খাবি অটছটো হেৰি হলও খাবি কি আছিলে কাজু এনেকে দি পেলাই
অ'
কাজু এনেকে দি পেলাই তোৰ ভালকে অ কল চল দি ঔটচ খাবি তাৰপৰা ডিনাৰটো হেৰি ল'বি, ডিনাৰটো দিম আনিবি
গাঠি ল'ব নহয়
শুনিছনে? দিম আনি পেলাই তই হে হেইটো! অঁ, অঁ, তিনিটা বা তই চাৰিটা যিমানটা পাৰ মানে?
উম
মানে তই তই দুটাতকৈ বেছি ল'বি আৰু দুটাতকৈ বেছি তো যিমানটা পাৰ কিমানটা ললি, কিমানটা ললি লগত ছয়া অ', কুম স তাৰপিছত চয়াবিন চয়াবিন ললি চয়াবিন টো চেভেনি গ্ৰামভে অ চয়াবিন টো চছেভেঁটি গ্ৰাম মান ললি
হেল্ল'
অ', শুনিছো ক
হেল্ল' অ ', শুনিছো অ।
অ', চোৱাবিন টো সত্তৰ গ্ৰাম মান ল'লি অ', শুনি আছোঁ মোৰো শুনি আছো নে
অ', শুনি আছো শুনি আছো
অ', ছয়াবিনগ্ৰাম মানকে ললি ত তেনেকে খালি সেইটো সেই তেনেকে খালি সেইটো
উম,
অ', তাৰপা তই ৰাতি তই হেৰি ৰাতি তই ৰুটি খাবি তিনটামান
অ',
তিনিটাকে যিমান পাৰ আৰু মানে ৰুটি খাবি আৰু ভাত নাখাবি ভাতৰ তাৰ লগতো যি দি খাব যি খাব প্ৰটিনৰ লগতো ভাত খালে কাপ চো বাঢ়ে কিন্তু সে ৰুটি খাবি তই
অ', হ'ব।
শুনিছ অ', হেৰি তাৰপিছত তই ত প্ৰ প্ৰটিনৰ কাৰণে তই পনীৰ মাংস বা মাছ এই তিনিটা ভিতৰত কিবা এটা খাবি তই যিটো পাৰ মানে যদি তো সেই হেৰি যদি তই অ মাংসৰ মাংসৰ খাবি তেতিয়া মাংস বেছি নালেগে তোৰ ত্ৰিশ চল্লিশ টকা মান আনিলেই হ'ল
অ', তাকে
তে তেনেকে খালেই তোৰ বাঢ়ি যাব তোৰ বেছি চিকেতো কি আছিল কাৰভচটো গোৰুট দিবি মানে কাৰভচটো কাৰভচটোত
হেল্ল'
নেটৱৰ্ক প্ৰব্লেম মানে মই হষ্টপত লৈহে আছোঁ নেৱৰ্ক প্ৰব্লেম মানে মই হস্পত লৈ আছো নেটৱক প্ৰব্লেম পাইছো নেকি চাউণ্ডটো ভালকে যোৱা নাই নেকি।
নহয় অ', ঠিকে পাইছোঁ মইৰ কথাখিনি অলপ লেটকে শুনিছো অঁ শুনিছ নাই
ন মই তই কোৱা কথাখিন ফাৰ্ষ্ট ফাৰ্ষ্ট শুনি আছোটো মই ডাইৰেক্ট আহি আছোটো
নহয় ন হাজাৰ মই গম মই কৈ কমপ্লিট হোৱা দুই ছেকেণ্ডৰ পিছতহে ৰিপ্লাইটো কৰিছ
অ', তেনেকুৱা নেটৱৰ্কৰ প্ৰব্লেম হয় কাৰনে কেতিয়াবা হৈ যায় এইটো বাদ দে এইটো কথা বাদে বাকী তই কৰবাত ফুৰিব কৰবাত ফুৰিব যাম বুলি ভাবিছ নে এনেই।
ভাবিছো উম যাম বুলিতো সদায় ভাবো অলৈ তলৈ যাবহে নহয় গে লাষ্টত কেঞ্চেল হৈ থাকেগে।